অঁ কি কৰি আছা?
অঁ মই এই ঘৰৰ কাম কৰি আছো, তুমি কি কৰি আছা?
অঁ অঁ ময়ো ঘৰৰ কাম কৰি আছিলো।
অ হয় নেকি কি কাম কৰি আছা?
মই ঝাৰু মাৰি আছিলো মানে, ঘৰটো চাফা কৰি আছিলো বিছনা চিচনা মিলাই আছিলো।
অ হয় নেকি, সদায় যাবানে।
অঁ সদায় কৰো।
অঁ হয় নেকি আৰু ভালেই হয় সদায় কৰে যদি।
অঁ
এ মই মানে এতিয়া কাম চাম শেষ কৰি মানে অলপ টিভি চাম বুলি ভাবি আছো। মানে আজি এটা মুভি দিব। সেইটো চাম। ভূতৰ মুভি ভূতৰ মুভিতটো দিব। তোমাৰ নতুন হয় এইটো, এইটো মানে নামটো নাজানো আজি দিব। বুলি কৈছে, অঁ তোমাৰ এ কি কয় বাৰটাৰ পৰা দিব। সেইকাৰণে আজি সোনকালে কাম চাম শেষ কৰি চাম। তুমি চোৱা নে মোৰ?
অঁ মই চাও অঁ
কি ভাল পোৱা কি মুভি ভাল পোৱা পিছে?
মই চাউথ ইণ্ডিয়ান মুভি কেইটা পাওঁ।
অ, চাউথ উ চাউথ ইণ্ডিয়ান কি কি চালা তুমি?
মই এই পুষ্পা চালো। পুষ্পা ওৱান, পুষ্পা টু আঁহ অঁ আৰু কে জি এফ।
অঁ কে জি এফ আৰু।
আৰু এ এইটো কি নাম আছিল এ ড্ৰেগন
ড্ৰেগেনটো এইটো কি হলিউড মুভি নেকি?
নহয় এইটো। কি নাম আছিল? চাউথ ইণ্ডিয়ানে বলিউড টাইপৰে।
অ হয় নেকি, মানে কি হয় এইটো ড্ৰেগন টো মানে কি ড্ৰেগন সচাকে ড্ৰেগনে হয়নে নে এনেই নামটো ড্ৰেগন।
অঁ নামটো ড্ৰেগন এনে।
অ অ হয় নেকি অ, তোমাৰ এনেতো ড্ৰেগনৰ মুভিও থাকে ন হলিউড। সেইবোৰ চাল চোৱা নে?
অঁ মই চাইছো এইকেইটা।
অ এইটো ভাল লাগে তোমাৰ এনেকুৱা তোমাৰ এই চিম চিম পাঞ্জী আছে। চিনপাঞ্জি ওৱান, চিনপঞ্জি টু আৰু এনাকমডা অঁ কিং কং আঁহ উম সেইবোৰ, আৰু কি কি চোৱা হলিউডৰ পৰা?
হলিউডৰ পৰা এনে এভেঞ্জাৰ চাও।
এভেঞ্জাৰ অ হয় নেকি, ইছপাইদাৰ অ মইও চাও, মই তোমাৰ এটা চি জে ছেভেন চাইছিলো। আৰু তোমাৰ এই আফতাৰ। আফ্টাৰটো তোমাৰ মানে সেনেকুৱাই হয়, ভাল লাগে আফ্টাৰ।
চাইছো মই অফ্টাৰ
উম হয় আৰু আফটাৰ টুও ওলাইছিল নেকি?
অঁ আফতাৰ টু ওলাইছে।
অঁ সেইটোও চাইছিলা।
অঁ
মই সেইটো চোৱা নাই আফটাৰ মই অকল আফটাৰ চাইছিলো।
অ অৱতাৰ।
অঁ, আৰু তোমাৰ ইয়াতে এটা যে জংঘল দ জংঘল বুলি এটা আছে ন সেইটো ভাল লাগে অঁ, অ অ জংগল বুকো ভাল লাগে। আৰু এই মোৱানা সেইটোৱো ভাল লাগে মোৱানা চাইছিলা নে?
মোৱানা চোৱা নাই মই।
অ হয় নেকি আৰু তোমাৰ এই আগৰে যে আগৰ ফিল্ম যে আছিলে এটা তোমাৰ এইটো কি কয় টাইটেনিক সেইটো চাইছিলা কেনেকুৱা লাগে এইটোক? সেইটো ভাল লাগে ন উম ময়ো চাইছোঁ। এইটো বহুত ভাল লাগে এইটো সঁচা ঘটনা হয় তোমাৰ।
হয় হয়।
উম সেইকাৰণে সেইটো বহুত ভাল লাগে কিন্তু আৰু সেনেকুৱা তোমাৰ এনেই কি কেনেকুৱা মুভি তুমি বেছি চাই ভাল পোৱা মানে যেনেকে কমেডি হৰৰ
মই কমেডি চাওঁ হৰৰ চাও কমেডি আৰু হৰৰে ভাল লাগে বেছি।
অ হয় নেকি আৰু এই কি কয় তোমাৰ এই যে ফাইড চাইড কৰা সেনেকুৱা ভাল লাগে নে?
অ।
অ আহ একচন চিনো ভাল লাগে কিন্তু। আৰু তোমাৰ এই মটিভেশচনেল মুভিবোৰ চোৱানে?
মতিভেশনেল মুভি কেইটা অ চাওঁ।
অ কি কি চালা?
অ এইটো চান্দু চেম্পিয়ন চাইছোঁ।
অ অ ছান্দু চেম্পিয়ন অ অ এইটো ভাল লাগে কিন্তু।
অ।
ময়ো তোমাৰ চান্দু চেম্পিয়ন চাইছিলো দাংগল চাইছিলো চ টান চাইছিলো উম আৰু এনে আৰু আৰু কি কি চালা এইটো মটিভেশচনেল মুভি?
মটিভেশচনেল মুভি এইটো দাংগল, চুলতান চালো আৰু ভাগ মিলকা ভাগ চাইছোঁ।
অ অ সেইটো ভাল লাগে।
অঁ।
আৰু তোমাৰ এ চ মইতো এই তোমাৰ সঞ্জু যে সেইটোৱো ভাল লাগে।
অ চাঞ্জু অ।
উম। সেইটোও ভাল লাগে কিন্তু সেইটোও ভাল লাগে আৰু এটা যে কিবা পাঞ্জাৱৰ এটা মুভি আছিল ন তোমাৰ
পাঞ্জাৱৰ?
উম উম কিবা হয় এইটো পাঞ্জাৱৰ অ অ এটা গানজে আছে যে নহয় আগৰে হয় উৰুদা পাঞ্জাব বুলি গানজে আছে সেইটো।
অ।
সেইটো চাইছিলোঁ।
অ অ।
সেইটোৱো ভাল লাগে আৰু এনে ফেমিলি মুভিবোৰ চোৱা নে?
অঁ ফোমিলি মুভি ছাওঁ।
অ কি কি চালা?
অ মই এইটো ফেমিলি মুভি চাইছোঁ তোমাৰ অঁ! কেচৰি চাইছোঁ
অঁ! কিচৰি অঁ অঁ আৰু এই হাম চাথ চাথ হে অঁ। কিচৰিটো চাইছিলোঁ তোমাৰ
অঁ,,
এইবোৰ ভাল লাগে কিন্তু আৰু এনে অসমীয়া মুভিবোৰ চোৱা নে?
অঁ অসমীয়া মুভি চাওঁ।
অঁ ভাল লাগে অসমীয়া মুভিবোৰ জুবিন দাৰ মুভিবোৰ চাইছোঁ মই তোমাৰ কাঞ্চন জংঘা চাইছিলো সেইটো ভাল লাগে আৰু লাছ ফিল্ম টো চাইছিলো মায়াবিনী
অঁ! ৰৈয়া ৰৈ ৰৈ বিনালে
অঁ! ৰৈ ৰৈ বিনালে অ মায়াবনী ৰৈ ৰৈ বিনালে ত চাইছিলো।
উম‌‌-
সেইটোও ভাল লাগে কিইবাৰ চাই চিনেমা হলত যায় কিনে চোৱা নে?
অঁ! চিনেমা হলত যাই কিনে চাওঁ।
অ হয় নেকি আৰু মোবাইলত চোৱা
অঁ মোবাইলতো চাওঁ
অঁ! মই তুোমাৰ এই যোৱাকালিয়ে চাইছিলো এটা মুভি তোমাৰ মোবাইলত এটা চাউথ ইণ্ডিয়ান মুভি আছিল
অঁ
সেইটো ভাল লাগে কিন্তু এনেই এটা মুভি কেই বাৰ চোৱা?
দুই তিনিবাৰ চাওঁ
চাই থাকা নেকি অ মোবাইলত চাই থাক নে মোবাইলত চোৱা নে টিভিতে চোৱা
মই মোবাইলতো চাওঁ টিভিতো চাওঁ।
অঁ মোবাইলত মানে কি এপ চোৱা তুমি
অ জিঅ' ষ্টাৰত চাওঁ।
জিঅ ফ্ৰী ন এইটো
অ ফ্ৰী আৰু প্ৰিমিয়াম কৰিব লাগে থ্ৰী মান্থৰ কাৰণে ফ্ৰী
অঁ থ্ৰী মান্থছৰ কাৰণে ফ্ৰী হয়।
অঁ!
আৰু প্ৰিমিয়াম কৰিলে কিমান দিব লাগে।
প্ৰিমিয়াম কৰিলে থ্ৰী নাইনটি নাইন দিব লাগে
অঁ থ্ৰী নাইণ্টি নাইন দিব লাগে দিকনে কৰিছেনে এনেই মানে ছোৱা আৰু
এনেই চাওঁ প্ৰিমিয়াম আছে মোৰ
অঁ হয় নেকি
অঁ!
অঁ সেইটো দে চোৱা আৰু ইউটিউবত নোচোৱা নেকি?
অঁ ইউটিউবত নাচাওঁ।
অঁ অঁ!
ইউটিউবত মুভি কেইটা ইমান নাথাকে।
উমঁ উমঁ হয় বহুত মুভি নাথাকে। কিছুমানে থাকে আৰু সেইটো তোমাৰ ক্লিপ বোৰ মানে কাটি দিয়ে আৰু অলপ ক্লিপ থাকে। মাজৰ মাজৰ ক্লিপ নাথাকে সেইকাৰণে সেইটো ভালেই লাগে ইউটিউবতো কেতিয়াবা চাব পাৰি এনেকুৱা বহুত কিবা কিবি মুভি আছে যিহেতু তোমাৰ টিভিত নিদিয়ে আৰু চিনেমা হলত নিদিয়ে এনেই বনোৱা শৰ্ট ফিল্ম যে থাকে শৰ্ট ফিল্ম
অ
সেইবোৰ চাব পাৰি ইউটিউবত
তুমি কিহত চোৱা?
মই ইউটিউবতে চাওঁ।
অ ইউটিউব এ চোৱা নেকি।
অ অ সেইকাৰণে সেইবোৰ চ টিভিতে চাও মই এনে তোমাৰ চানডেৰ টাইমত টিভিত চাওঁ আৰু কেতিয়াবা কেতিয়াবা মাজে মাজে চাওঁ টিভিত আৰু এনে তই ইউটিউবত চাও কেতিয়াবা ইউটিউবত মানে যোনটো ফিলিম দিয়ে আৰু গোটেই দিয়ে সেইটো চাওঁ আৰু যোনটো নিদিয়ে সেইটো নাচাওঁ আৰু এনে কেতিয়াবা চাবলৈ মন গলো যেতিয়া চাওঁ ভাল লাগে আৰু তোমাৰ এনে কোনটো হিৰ' ভাল লাগে, ফিল্মৰ?
ফিল্মৰ হিৰ'! অ', টাইগাৰ চৰফ ভাল লাগে।
অ', টাইগাৰ চফ্টক। অ', টাইগাৰ চফ্টক ভালেই লাগে, ডান্স চান্স কৰে যে। ভাল লাগে। এতিয়াতো টাইগাৰ চৰ্ফৰ মুভিতটো মানে উম, উম। টাইগাৰ চৰ্ফৰ মুভি কোনটো ভাল লাগে তোমাৰ?
অ', বাগী ভাল লাগে।
বাগি অ',। মোক এই হিৰ' পন্তিটো ভাল লাগিছিলে।
অ', হিৰোপন্তি অ',। সেইটোও ভাল লাগে। হিৰ 'পন্তিটো ফাষ্ট মুভি ন টাইগাৰ চৰ্ফৰ।
অ', - অ', ফাষ্ট মুভি হয়। সেইটো চাইছিলোঁ, সেইটোও ভাল লাগিছিলে। আৰু এতিয়াতো মুভি এনেকুৱা ওলোৱাই নাই ন, নতুন?
হয়, হয়।
আৰু, আৰু, আৰু কোনকোন হিৰ' ভাল লাগে, আৰু?
আৰু অক্ষয় কুমাৰ ভাল লাগে।
অ',। অক্ষয় কুমাৰৰ কি কি মুভি চালা?
অক্ষয় কুমাৰৰ এই হাউচ ফুল চাইছোঁ।
অ', অ',। এইটো কমেডী মুভিটো।
ভুলেয়া, ভুলভুলেয়া ওৱানটো চাইছোঁ।
অ', অ',।
অ',।
আৰু এই তোমাৰ চাউথ ইণ্ডিয়ান মুভিটো মানে এ কমেডীটো চোৱা নে, এই ভুতৰ? যি
কমেডী অ', চাওঁ।
ভূত আৰু কমেডীও থাকে যে। হৰৰ কমেডী মিক্স থাকা কাঞ্চনা আছে। অ',। আৰু এটা দ উম ৰাজমহল আৰু এটা ভূত ভূত বুলি ভূত অংকল নে এটা আছিলে কিবা?
অ',।
সেইটো ভাল লাগে। সেইটোও মই চাওঁ, চাওঁ ছাউথ ইন্ডিয়ান বহুত ভাল লাগে কিন্তু।
অ',।
কমেডীও থাকে আৰু হৰৰো থাকে, সেইটো ভাল লাগে। আৰু আজিকালি টিভিত বেছিকে চাউথ ইণ্ডিয়ান মুভিয়ে দিয়ে।
হয়, হয়।
অ', এনেই পুৰণা মুভিবোৰ চোৱা নে?
পুৰণা মুভি অ', চাওঁ।
অ কি, কি চাইছিলা?
অ', পুৰণা মুভি, এইটো অমিতা বচ্চনৰ চাইছিলো। মুভিৰ নামকেইটা ইমান মনত নাই?
অ', অ', হয় নেকি, এনেই চোৱা?
অ', চাওঁ।
উম উম হয়, ময়ো চাওঁ কেতিয়াবা, ঘৰত চবেই চাই থাকিলে, তেতিয়া চাওঁ। ভাল লাগে, এনেই চাই থাকিলে আৰু তোমাৰ এই যে কি কয় অ', এইটো চাইছিলা নে? অহ আৰু তোমাৰ এই যে কি কয়? অ', চিম্বা-চিম্বাৰ চাইছিলা?
অ', চিম্বা চাইছিলোঁ।
অ', চিম্বাও ভাল লাগে। এতিয়া, এনেই নতুন মুভি চাব গ'লা নে, অ', চিনেমা হলত?
চিনেমা হলত চোৱা নাই মই, মোবাইলতে চাইছোঁ।
অ' এনেই কেতিয়াও যোৱা নাই নেকি চিনেমা হলত চাবলৈ।
গৈছো চাবৰ কাৰণে।
অ' অ' হয় নেকি, কি কি মুভি চালা চিনেমা, অ' অ' আজিকালিতো সব মোবাইলতে পায়। উম চিনেমা হলত কি কি চালাতে।
মই চিনেমা হলত দংগলছ, দাবাঙ
দংগল চালা অ অ
আৰু চুলতান চাইছোঁ আৰু ৰাইচ চাইছোঁ।
অ' হয় নেকি আচ্ছা অ দিয়া ঠিক আছে।
অ' দিয়া ঠিক আছে উম'।